হেল্ল', অ', কি কৰিছ?
এ বহি আছোঁ বাহিৰতে।
অ', অ', মই এই প্ৰজেক্ট এটা বনাব দিছিলে মানে আমাৰ ইণ্টাৰ্ণশ্বিপৰ পিছত সেই মানে ৰিপৰ্ট দিব লাগে। তাকে বনাই আছিলোঁ মই, হেৰি ফটো কাটি পেলাই লগাই আছিলোঁ।
অ', তই অকলে বনাই আছ নে কি?
মই অকলে বনাইছোঁ, অকলে, অকলে বনাব বুলি দিছিলো চবকে, উম। ভাত পানী
ভাত বনাইছে।
অ, অ।
তহঁতৰ বনাইছে নে?
ভাত বনাই আছে অ, ভাত হ'ব হ'লেই।
অ, আমাৰ ভাত হ'ব হ'ল, আমাৰ আজি কি হ'ল জানো? সন্ধিয়াৰ পৰা প্ৰায় কাৰেণ্টটো নাই এতিয়ালৈকে।
অ, আমাৰ আছে বাৰু কাৰেণ, আজি যে ইমান গৰম অ।
আজি বুলিয়ে নহয় অ, কাইলৈও ৰ'দ দিব, গোটেই আকাশখনলে চাচোন তই ওপৰলে।
আমাৰ এইফালে ধেৰেকনি মাৰি আছে বাৰু।
উ, কালি, কালি কি কবি, আমাৰ ইয়াত কালি এটা বজাত কেনেকুৱা বতাহ-ধুমুহা, ধেৰেকণী।
অ, অ।
পাছত বৰষুণ-চৰষুণ নিদিলে, একে গোটেই বতাহে গছ-চছ ভাঙি এদাই কৰি দিছে।
অ, অ, অ, ভাত-পানী খালি নাই?
ভাত নাই খোৱা, খামগে হে, বনাই হোৱাই নাই।
কিহে বনাইছে?
ভাত এই ৰঙালাও বাকলিয়ে আলুয়ে বনাইছে, তাৰ পিছত মাছ ফ্ৰাই আছে। তেনেকেই খাম ভাত পানী ঢালি লৈ।
অ, অ, অ, গৰমত পানী ঢালি খাললে ভাল বাৰু, কিন্তু মই যে পানী ঢলা ভাত এনেকে মানে সুধাকে মানে মই ভাত খাবও নোৱাৰো, মোৰ কিবা এটা হৈ যায়, মাহঁতে পইতা ভাত বোৰ ইমান ধুনীয়াকে পানী ঢালি পেলাই ভাত খাই, মোৰ লোভ লাগে। কিন্তু মানে মই খাব নোৱাৰো, মোৰ ডিঙিটো কিবা নসৰকে নিচিনা পাই। আলু পুটিকি-পিটিকিয়ে ভাত খাব নোৱাৰোঁ, কিয় জানো মই তেনেকুৱা।
উম, ইমান ধুনীয়া লাগে খাই পানী দিয়া ভাত।
ভা মোৰ মাহতে খালে বিৰাট-বিৰাট-বিৰাট লোভ লাগি যায়, কিন্তু মই নিজে খাব নোৱাৰো পায়।
অ, মই আকৌ হেৰি মই আকৌ এইটো কি কয়, পানী দিয়া ভাত যদি দিয়ে বোলে আলু, এই টেঙা ভাতটো নাখাও আগদিনাই যে পানী দি যে থয়।
অ, অ।
তেতিয়া পাছদিনা খালে কেলে টেঙা হৈ নাযায় জানো? টেঙা হোৱাতো মই নেখাও। খাও, এই বোলে ৰাতিপুৱা পানী দিছে। অকণমান পাছত বোলে খাব পাৰি, তেনেকুৱাতো খাওঁ, আলু-চালু পুৰি বা আচাৰ-চাচাৰ লৈ খাই বিৰাট টেষ্টি লাগে।
অ, টেষ্টি লাগেতো আকৌ। উম। সেইটো হয় মানে, কলেজ আজি আজি বন্ধ আছিলে অঁ, হেৰি বন্ধ মানে আমাৰ এই ৰিপৰ্ট দিবৰ কাৰণে যাব পাৰে, মই সোমবাৰেহে দিম তাকে।
হেৰি কাইলৈ ৰাতিপুৱা আকৌ পাঁচতাতে এন চি চি ক্লাছ আছে। চাৰে চাৰিটা মানতে আকৌ যাবই লাগিব। ইমান গৰম ইমান ৰ'দো। এই সাৰ পাম।
পাবি নে?
উম, ভৰিতো অকনমান দুখ পাই আছিলো, এইকেইদিন সেইকাৰণহে ৰানিঙত যোৱা নাই, এনেই ৰানিঙত যাওঁ নহয়, তাকে। কি হয় আৰু জানো? কাইলৈ আকৌ গ'লে বেছি নহ'লে হ'ল আৰু, তাতে আকৌ ডিম এম এচ পিন্ধিব লাগিব, সেইজোৰ হৈছে তিনি কেজি গধুৰ, এপাটত ডেৰ কেজি মানকৈ আছে।
আই অ।
কি হয় জানো আৰু, কাইলৈ ভৰিতো বেছি আৰু মানে উম, নাযাও বুলি ক'বও নোৱাৰা মানে, এইটোৱে বহুত দিনৰ ব্ৰেক, বহুত দিন বন্ধ হৈ থাকিলে। আৰু মই বিহু আগৰ পৰা সেই বিহু প্ৰেক্টিচৰ পৰা মানে ক্লাছলৈ যোৱাই নাই তেতিয়াৰ পা। এতিয়া কাইলে যাবই লাগিব যেনে তেনে। কো হোৱা নাই আ। একো কোৱা নাই মানে গালি চালী দিব পানিচমেণ্ট দিলে দিব খাম আৰু উপায় নাই।
অ বেছিকে বেছিকে ভৰি এ হ বেছিকে। পানিচমেণট দিলে বেছিকে ভৰিটো লেহুৱাই পেলাই দেখাই দিবি মই দুখ পালো বুলি।
নহয় নহয় মই এনেকুৱাই বিষাই আছিলে শিকোৱালে মানে মই এতিয়া অকণমান জোৰ দিলে কিমান বিষাই। কালি আকৌ বেণ্দেজ আনিছো মাৰিছো এতিয়া অকমানাশ ভাল পাইছো আজি ইমান বিষটো নাই বাৰু দেই। সঁচাকৈ কালিৰ তুলনাত আজি ইমান বিষটো নাই কালি দিন পূৰা শুকাই ও গৈছিলগে।
এ হেৰি কৰিবি তই এই যে দুশ টকা। যে লয় প্লাষ্টিকতৰ চেমা ক্নেপ এটাত যে এই বেণ্ডেজটো যে থাকে যে। অ তলত এটা এটা ম। এটা মলম পায় তলত এটা মলম লগাবি তাৰপৰা সেইডাল মাৰি থবিচোন বহুত আৰাম পায়। আমাৰ পেহাটো তেনেকে মাৰি মাৰিয়ে বিষ ভাল কৰিলে বুলি কলেও বেয়া নহয়।
মই কালি ভলিনি লগাই পেলাই গৰম পানী ভৰি হাত ধুই মেলি ভলিনি লগাই পেলাই সেইটো মাৰি থ'লো আৰু গোটেই। একদম আবেলি বেলাটো। বহুত গুণ ভাল পাইছোঁ এতিয়া মানে ভালেই হ'ল মানে এতিয়া মানে। কাইলৈৰ পৰা পাৰিম বুলি ভাবিছোঁ আৰু দেই কাইলৈ বৰষুণ নিদিলে যাব লাগিব ক্লাচলৈ। বহুত দিন যোৱা নাই যে, নগ'লে আকৌ এইবোৰ নিজৰে ৰেকৰ্ডটো বেয়া হৈ থাকে ন এক্জামৰ কাৰণে।
অ ক'ব নহয় ন ইমান দিন নাই আহা বুলি।
অ ইমানে নাই আহা বুলি ক'ব যে সেইকাৰণে এক্জামৰ কাৰণে নিজৰ ৰেকৰ্ডটো বেয়া। সেইকাৰণে যাব লাগিব আৰু যি হয় হ'ব গৰমৰ দিন অকল ময়ে নাই নহয়। ছবি আছে হয় নাই আৰু সোনকালে চাগে ছুটিও দিব চবৰে।
অ গৰম গৰমতটো চবৰে দেখিছোঁ ন কেনেকুৱা। চবে মানুহে আ।
অ', বেছি ৰ'দ দিলে এনেও থাকিব নোৱাৰো ন।
ভাত কি বনাইছে?
ভাত মাছ ধৰিছিলেৰে দুপৰীয়া সময়ত মাহাহতে পথাৰ পৰা আহি পেলাই। তাৰপিছতে পুঠি মাছ। সেই পাতত দিলে চৰ্চয়া কৰিলে তাৰ পিছত আকৌ এতিয়া সেই ভোল ভাজিছে।
জহা ভোলে আলু গুটীয়া ভাজিছে। দুপৰীয়া ভাত নাখালো ইমান ভোক লাগিছে এ দু কি খাব পৰা হ'ল নেকি।
বহু এ ভোল খাব পৰা হ'লেই নেকি?
এই ভুল খাব পৰা হ'লেই নেকি মানে হেৰি কিনি অনা কালি বজাৰ আছি। আছিলে যে বিন্ধুৰ তাত ভন্দু কিন পেলাই দি পঠিছিলে বাাৰু আছেহি নহয় বাইে লৰাই।
অ', বাই কি কৰি আছে?
বা সেয়া আছে ভাইটি দুটাও আছে ভাইটিক অকনমান পঢ়া দিব আহিছে এই ওচৰৰ খোৱা। তোৰ ভাইটি হেন দুটা গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ে।
অ', অ'।
অ দুয়োটা আহিছে হেৰি ভাইটিক চাই দিছে অকণমান।
অ', অ', কেতিয়া আহিলো বা।
খেহেত কেইটা অহা আজি এসপ্তাহ মান হ'ল আউ। উম তাছ আবেলি অকমান হে এনে ওলাই গলো। বন্ধ এহঁতৰ দিছে মানে এতিয়া বন্ধ মানে এইকেইদিন আছে পুৰহিলে আকৌ যাব। আকৌ গৈ পেলাই কিবা কিবা চাবমিট কৰিব আছে সেইখিনি মানে। হেতৰ কিবা কাম অলপমান আৰু তাৰপিছত সেইখিনি- কৰি মেলি আকৌ আহিবগৈ দ'হ তাৰিখ মানে তাৰপিছত আকৌ আহিলে থাকিব আৰু। একত্ৰিছ - তাৰিখ মানলৈকে। বন্ধ মানে বন্ধাই দিছে আৰু তাকে অলপমান কিবা-কিবি কাম আছে সেনেকে-
নিজেও কাম থাকে ন।
অঁ', সেইটোয়ে।
তাৰপা বা ল'ৰা কি কৰি আছে?
ভাল ল'ৰা সেইটো ফোন চাই আছে অট পালি দিনটো অট পালি তহঁতৰ খুৰিহঁতৰ ল'ৰাটোৰ লগত।
দিনটো খেলিছে অ', অকনো ৰোৱা নাই ল'ৰাটো।
ঐ ইমান তেহেঁতৰ বাৰু সেই কি গৰম চৰম নালাগে নেকি বাৰু।
ইমান গৰমত যিমান গৰমতে সন্ধিয়া লগা যিটো ৰূপ লয় সি ওলাবহি নহয় মানে গেঞ্জিয়েই চাবিনে- পেনে চাবিনে, মুখৰে অৱস্থা চাবিনে, সন্ধিয়া লগাত- আকৌ একদম কানি-মুনি সময়তে ওলাবি, মানে খেলি-মেলি আহিয়ে থাকে ঘৰলৈ আহি মেলি আকৌ গৈ থাকে ন। তাৰপিছত মানে সন্ধিয়া লগালে তাৰ অৱস্থাটো মানে চাবলগীয়া হয়, মাকে মানে- ভাতকেইটা খাল খোৱাই আহি থাকিব ভোক লাগিলে আহি থাকিব।
অ', খোৱা, এই খোৱা টাইমে-টাইমে ওলাই থাকিব তাৰ পিছত আৰু নাইকিয়া হৈ যায়।
নাইকিয়া হৈ যায় অঁ', এ ভাতকেইটা খাব ভোক লাগিলে ভাত থাকিলে ভাত- খাব আকৌ গাখীৰ অকণমান খাব আকৌ দৌৰিব, আকৌ আহিব, আকৌ
আমাৰ অ', আমাৰ সিও একেই হে আৰু।
উমঁ, একেই হে দুইতাই একদম কথা-কথা আজি- এ সেই ভাইটিয়ে এনেকে বলটো মাৰিলে চুট মাৰি নে আমাৰটো পেটত লাগিলে তাৰিছত দুইটাক- কাজিয়া পুৰা আমাৰটোয়ে একে কান্দি-কান্দি আহিছে মাক উচ
ইচ লগতে লাগিব, লগতে কাজিয়া কৰিব।
অঁ', লগতে কাজিয়া কৰিব, তাৰপা আমাৰটো একদম কান্দি-কান্দি আউলি-বাউলি আৰু তাৰপিছত মই দুইটাকে ধৰি আনিলো। তাৰপিছত ধুই আনি পেলাই ক'লো যে কেনেকে কি হ'ল পিছত নিবিৰে খুলি-মেলি কৈছে। যে মই এনেকে বলটো থৈ এনেকে গুৰ মাৰি দিওঁতে লাগি গ'ল আমাৰাটোয়ে আকৌ তেতিয়া পা হাঁহি দিলে।
বাচন-বৰ্তনবোৰ ধোৱা।
পেত লালি গ'ল মই বোলো এতিয়া কেনকে কান্দি-কান্দি আহিছিলি। আছো এতিয়া একদম তাৰপিছত আকৌ দুয়োটাই একেবাৰে হাঁহিয়ে খেলিবলৈ গুচি গ'ল নহয়। সৰু ল'ৰা-ছোৱালীবোৰ একদম আচৰিত দেই।
অঁ।
সিহঁতে একদম পতক-পতক মন একেবাৰে মুড চুইং হৈ যায়।
এই-এই নহয় ভাল এঘণ্টা পাছতে লগতে থাকিলে, কাজিয়া লাগিলে, এঘণ্টা পাছত- কাজিয়া লাগিলে আকৌ এঘন্টা পাছতে দেখিবি লগতে খেলি আছে। অ', এহঁতৰ লগত লাগিলে মানুহ মৰি যাব।
উমঁ, সিহঁতৰ লাগিলে মানুহ একদম পাগল হৈ যাব। কি যে নহয় ইহঁতে একদম কিবা টাইপৰ ৰে।
উ
তিতা মা যাবা সৰু চলিবোৰ। সেদমা আছো এতিয়া সিহঁতৰ কেনিবা গৈ আছো নেকি নে কি?
এই নাই যোৱা ঔ আমাৰ এইগাল ইমান কেলৌ-কেলৌ-কেলৌ- কেলৌ ঐ।
তই গৰমত টউশন কৰিব পাৰিছ ন' মই যে আজি গৰম টিউনে গম পাইছ নে নাই ৰাতিপুৱা শুই উঠিয়োবলৈ এলাহ লাগিলে আৰু। কি লাগিল-লাগিলে আৰু আাবিলি হৈ যাব মন নগ'ল।
সেইবোৰ বিচা, আমাৰ ইয়াত ইমান বিছা হৈছে ঔ। নাইকিয়া হৈ গল যে, লাইট টো অফ কৰি দিয়া। আমাৰ ইয়াত ঢেৰ বিছা হৈছে।
অ অ আমাৰ হেৰী বোলেই ৰাতি, বাহ কিমান গৰম মানে, উম গৰমত বিচাবোৰ বেছিক ওলাই আৰু লাগিবলৈ হ'লে পাগল হৈ যাবি দেই গৰমত।
উ লাগিবলে মানে কি বাদ দেনা ভৰি তোলা পেলাব নোৱাৰি,
উম চাই চিতি থাকিব‌ দেই, অ ইমান ঢাৰ এইফালে অ দক্ষিণ চাইডে আমাৰ ইয়াত ইমান ঢেৰেকণি মাৰিছে বৰষুণ আহিব নিকি বাৰু,
দক্ষিণ চাইডে ঢেৰ্কণি মাৰিলে সেই কি খৰ হব নে কিবা এটা বুলিহে কয়।
হয় নি?
অ এতিয়া সঁচানে মিছা নেজানো আৰু,
পূবে মাৰিলে মাৰিবা লৰ কি দক্ষিণে মাৰিলে,
উত্তৰে মাৰি অ হয় দ অ কি, তু উত্তৰে মাৰিলে জানিবা শৰখিনিয়ে মাৰিলে কি ল মাৰ নে কিবা এটা বুলি, ক জানি কোৱা।
মাৰিবা লৰ অ অ হয় হয়। উত্তৰে মাৰিলে এ জানিবা শৰ দক্ষিণে মাৰিলে ন কি মাৰিলে লে এ,
মাত ম অ এনেকে কৈ দিওঁ,
অ উত্তৰে মাৰিলে অ উত্তৰে মাৰিলে জানিবা শৰ দক্ষিণে মাৰিলে মাৰিবা লৰ। বৰষুণে আহিব। উ
তহঁতৰ হেইফালে পানী দিয়ে যে সেইকাৰণে বৰষুণ দিওঁ দিওঁকে থাকে আমাৰ এইফালে বৰষুণ চৰষুণ নাই যে।
নাই এইকেইনত এগিছা ৰ'দত ন পথাৰত পানী নাইকিয় হৈ গ'ল তহঁতৰ আজি, এই যে দ পথাৰ ৰুৱা যে হাল পাইছে পানীয়েই নাই। আগতে কিমান পানী থাকে ভাবচোন।
অ এতিয়া কি পানী নাই?
পানীয়ে নাই নহয়, নাই পানী ইমান পানী নাইয়েই আগতে মই তাকে আজি কৈছো আগতে একদম ইয়াত পুঠি মাছ কেনেকুৱা ধৰো এনেকে পানীটো যে, টেক্টৰ টোৱে হাল বাই যোৱাৰ পিছত পানীটো এনেকে পাৰত পৰি যায় ন তাতে গোটেই মা মাছ‌ চাছ ৰৈ যায় হয় নাই আহোতে কেনেক, কোৱা মাছ ওলাই, এইবাৰ একেবাৰে মাছ চাছ একোৱে নাই।
জানো পাই কিনো হৈছে এইখন।
সঁচাকে আগতে কেনেকুৱা মাছ এনে চালনীখন এনেকে মাৰি দিলে মাছ উঠি আহে কেনেকুৱা মাছ তহঁতৰ এইডৰাত মানে।
তহঁতে এইদৰা ৰুদদাহে যায়ে আৰু তই খৰ তাহতৰ গাডীকেইখনে আমি একদম থাক, কো আৰু এয়া একদম আজি সিহঁতৰ সেইকণ হাল বালে নেকি আৰু ময়ো মাছ ধৰিবলে।
অ মাছ থাকে নহয় আজি খুৰীয়ে ধৰিলো বুলি কৈছে আধা কেজিমান পালো বুলি কৈছে।
খুৰিয়ে সেইবোৰ চেঙেলী গৰৈ সেইবোৰহে ধৰিছে। সেইকণ বহুত কম আছে, আগতে কিমান কেজি কেজি মাছ ধৰে গোটেই মানুহখনে মোৰ পুৰা মনত আছে ভালকে।
অঁ
মোৰ একদম ধুনীয়াকে মনত আছে আগতে কিমান মাছ ওলাই আৰু তাত। পেহিহতে ভালে আছে? অ অ
হ'ব দে ঐ আমাৰ এইখনে ইমান অত পালি কৰিছে।
অ অ ঠিক আছে হ'ব অ। উম উম।